আহ ক।
বন্ধু ভালে আছা?
আছোঁ আৰু দে তই।
উম ভালেই দে ভাত চাত কিবা খালি নে নাই।
ভাত ভাত খালোঁ।
কিহেৰে খালি।
ভাত আজি মাছ মাংস দালি সেয়াই।
অ 'অ' ভাত নাখালি।
উম ভাতো ভাতো খালোঁ সেই।
অহ।
উম। তই কি কৰি আছোঁ।
এনেই ৰখি আছিলো ঘৰৰ আগফালে।
অ আচ্ছা ভাত খালি।
নাই নাই খাম গৈ হে। ন ৰাতি। পুৱা কলেজ যোৱা কলেজৰ ফালে যোৱা দেখিলোঁ কৰোঁবালৈ গৈছিল নেকি কলেজে গৈছিলে নেকি।
এই কাম আছিলে।
অ অ তই কিবা প্ৰশিক্ষণত কিবা অধ্যয়ন কৰি আছোঁ নেকি।
অ কৰি আছোঁ আৰু ইউটিউবৰ পৰা।
অ কিবা কম্পউটাৰ চম্পিউটাৰ কিবা শিকিলি।
অ কম্পিউটাৰ শিকি আছোঁ হব আৰু কমপ্লিট।
অ কম্পিউটাৰ কি অধ্যয়ন প্ৰশি মানে প্ৰযুক্তিটো কি হয়।
কম্পিউটাৰ আমি বহুতো। জ্ঞান ল'ব পাৰোঁ কম্পিউটাৰৰ পৰা আমি।
তাতো এ আই ব্যৱহাৰো হয় বহুত নহ।
হয় বহুতো বহুতো নজনা কথা জানিব পাৰি।
আৰু কিবা মানে ইউটিউবৰ পৰা চব অধ্যয়ন কৰোঁ মানে।
অ।
অ। এইটো তাত মানে পুৰা সঠিক ভাৱে অধ্যয়ন কৰিব পাৰি নে চব সত্য কে ওলাই নে।
অ', চব সত্য কৰিলে বাৰু ইউটিউবত
উম ময়ো অধ্যয়ন কৰো বাৰু কেতিয়াবা কেতিয়াবা কিন্তু কি ছুমান মোৰ ভুল লাগে দেই কিন্তু দেই
অ', আচ্ছা। কিছুমান ভুল থাকিবও পাৰে অলপ। ডাউট থাকিলে চাটজিপিট সুধিব পাৰোঁ।
অ অ চাটজিপিটো এয়াই। অ আই দ্বাৰা বনোৱা হৈছে।
আহ সেইতোৱে ম চাতজিপিতিটো পঢ়ো বহুত।
অ', কিবা কাৰণে কিবা বিষয়ত অধ্যয়ন কৰি আছ নেকি?
অ', তাতো মই চাতজিপিতিৰ পাই মই ধৰ গভমেণ্ট জবৰ কাৰণে অধ্যয়ন কৰি আছো।
আহ। ইয়ক লগো ফুৰিব যোৱা নাই
নাই নাই, তই?
মই নাই যোৱা বাৰু এনেই আমি লগৰবোৰ মিলি পেলাই মানে শ্বিলং যোৱাৰ কথা ভাবিছিলো, যাবি নেকি বাৰু তই?
শ্বিলং পাৰি ন' যাবলৈ।
উম এই মই গ্ৰীষ্মকালীনত গ'লো হয় তোৰ মানে গ্ৰীষ্ম বন্ধ থাকেতো। তোৰ তো বাৰতে তো একো সি মানে বিষয়লৈ অধ্যয়ন কৰা নাই যিহেতু, তই তইতো এনেই থাক ঘৰতে
উম। অ', অধ্যয়ন কৰা উম অধ্যয়ন কৰি থাকো বাৰু।
গম পাইছো কিন্তু এ আমাৰ বন্ধুকেইটা মিলি যাম বুলি ভাবিছিলো বহুত দিন লগো পোৱা নাছিলো তই যদি যাব বিচাৰ যাব পাৰ
অ', যাম দে ন'।
উম কেতিয়া যাবি বা?
উ ত ক'বি ডেতটো এতিয়া
অ'। মই তাৰিখ চাৰিখ জনাই দিম বাৰু তাত মানে আৰু এটা কথা দ তালৈ যাওঁতে বেডিং তাৰ পিছত তো খোৱা বস্তু অলপমান লৈ ল'বি তাত বহুত দাম বোলে।
অ', গম পাইছো বাৰু তাত
উ মেগী চেগী এনেকুৱা, ফল ফল মূল এনেকুৱা কিছুমান খোৱাৰ সামগ্ৰী লৈ ল'লি তাৰপিছত তই মানে বেডিংটো বান্ধি ল'লি ভালদৰে
উম।
ইয়াৰ পৰা এই আমাৰ গাঁৱতে থাকিছে গাড়ী মালিক তেওঁৰ পৰা গাড়ী এখন লৈ যাম।
অ', পাৰি অ'।
পেট্ৰলটো তিনিওটাই মিলাই পেলাই ভৰাম আমি।
আহ।
সিহততো ফ্ৰিয়ে থাক'
ফ্ৰী আছো বাৰু।
ললে যাব পাৰিম ন'।
অ', কবি টাইম টাইমটো আৰু ডেটটো।
অ' এতিয়া কি কৰি আছে।
তাইটো মই এতিয়া ৰাস্তাতে ৰখি আছিলো।
অ কিবা এনেই ৰখি আছিলি নে কিবা বিষয় অধ্যয়ন কৰি আছিলি।
অধ্যায়ন। কৰা নাই বাৰু, তেওঁ ৰ্চাট জিপিটিতো উলিয়াই চাই আছিলো। প্ৰশ্ন এটা।
অ', আমাৰ গাঁৱৰ ওচৰত তিনিআলিতোলৈ আহ গোটেই কেইজনে আমি কেৰম বৰ্ড খেলি আছিলো।
অ', হয় নেকি।
আহ আহিবি নেকি?
অ', যাম দে।
এতিয়া আহি যা পাৰিলে, আমি চাৰে নটা মানত সামৰিম এতিয়া চাৰে নটাই বাজিব হয় পায়।
উ মই গৈ আছো ব বেছি পলম নহয় মোৰ গৈ
অ অ।
উম উম উম
এতিয়া পিছে কৰ'ৰবাত বিয়া এইবোৰ হ'লে তই তাত খাদ্য বিভাগত থাকোন নাই।
অ আছো আৰু খাদ্য বিভাগত তাত মই থাকো বাহিৰা। পইচা এটা উপাৰ্জন কৰি থাকো।
অ তাত কেনেকুৱা হয়।
তাত বেয়া নহয় বাৰু। খাদ্যয়তটো খাবও পাৰি আৰু নিজৰ প্ৰফিতটো ওলাই পইচাটো
উম এইটো কিমান দিন হল তই কৰি থকা।
বেছিদিন মানে একবছৰমান হৈছে।
অ আমাৰ ঘৰতো এখন বিয়া আছিলে তাকে ভাবিছিলো তোকেই গোটেই খাদ্যয় বিভা অৰ্ডাৰটো দিম বুলি ভাবিছিলো।
অ' অ'হব‌ দি দিবি।
আহ। তই গোটটো লবি গোটেই চোৱা চিতা খিনি কৰিবি, আৰু বেছিকেও দাম দৰ নকৰিবি আকৌ মোৰ লগত।
অ নাই নোখোজো। নোখোজো।
কিবা আগতে কিবা এনেই আছিলোঁ। কিবা আগতে খেল চেল খেলিছিলে নেকি বাৰু?
আগতে খেল বুলি মানে ভলীবলটো খেলিছিলোঁ।
অ, এতিয়া খেল মহাৰঞ্জ যে ওলাইছিলে খেলিলি?
নাই নাই, নাই খেলা আৰু এ ফুটবলটো খেলোঁ
ক'ত।
প্ৰশিক্ষণ এটা এনে লৈ আছোঁ ধৰ এ আমাৰ গাঁৱৰ। পথাৰতে।
উ এটো খেলি থাকিব লাগে। তেতিয়া এইটো খেলি থাকিলে তু একচা্ চা্ইছ
উ, উ সেই টুয়েই। আৰু দৌৰাটো হ'ল ইটাৰভিউৰ কাৰণে আমাৰ ন,
অ, এইটো ভালেই হ'য় বাৰু।
তই, যে হেৰি পথাৰৰ ফিল্ড খন বুলি যে কৈছিলি। ঔটেঙা এজোপাও আছে নেকি নহ সেইখনতেই। অই, কাখেৱ। জোপাও আছে।
অ, অ আছে।
কাষে বাৰে যে পথাৰবোৰত পিনে এতিয়া ভুই ৰুইছেনে বাৰু?
অ, ভুই ৰুই আছে বাৰু। এনেই তোৰ যে খেতি কৰা নাই?
নাই আমাৰ মাটি কেইডৰা মানে এইটো বাম মাটি হয় নহ, সেইকাৰণে পানী ৰখা নাই এইবাৰ।
অ, আচ্ছা।
পানী নোহোৱা কাৰণে খেতিত হাল বাবই পৰা নাই। বেলেগে বহুত ৰুলেই কঠীয়া সিঁচিবও পৰা নাই।
উম
পিছে তহঁতে খেতি বাতি, তহঁতে পিছে খেতি বাতি কৰিছ নে নাই?
নাই কৰা
কিয়?
এ, ঘৰত মানুহ নাথাকোয়ে এনেও।
অ, তই লাগিবগৈ পাৰোঁ। এনেই যিহেতু বেকাৰ আছোঁ তাৰ পৰাওঁ কিবা এটা গোটেই বছৰটোৰ কাৰণে। ধান, চাউল কেইটা ওলালেওঁ হ'ল বহুত।
খেতি কৰিব নাজানোঁ।
উম, আমাৰ নিবনুৱাবিলাকে খেতি নকৰাৰ কাৰণে এতিয়া এনেই ঘৰতে পৰি থাকিব লগা হয়।
তাকেই। উম। ভাত, পানী।
ভাত, পানী খাম হে চাৰে নটা বজিত। কেমবোৰ্ড খেলি আহিম তাৰ পিছত খাম। তই পাৰিলে যদি এনেই আছোঁ। আহি যা।
অ, মই যাম বাৰু গৈ আছোঁ। ওলামগৈ এপাক বিশ। বেছি পলম নহয় মই যাম।
অ, ঠিক আছে বাৰু দে তই আহ।
অ, মই গৈ আছোঁ ৰ'হ।
অহ'।